হেল্ল'
হেল্ল'
ভালেই আছা?
ভালে আছোঁ তোমাৰ কেনেকুৱা?
মোৰো ভালেই কি কৰি আছা?
মই এ এনেই ৰখি আছিলোঁ, তুমি কি কৰি আছা?
মই বহি আছোঁ।
উ ভাত পানী খালা?
অ খালোঁ, তুমি খালানে!
অ মোৰ হৈ গ'ল।
উ কি দি খাইছা মই খাইছিলোঁ তোমাৰ আঢ়ৈটা মানত। তুমি কেতিয়া খাইছা?
মই দুটা মানত খাইছিলোঁ।
কি দি খাইছা?
মই তোমাৰ খাইছিলো এ মাছ বনাইছিলে আজি
উ কি মাছ
মাছ এ ৰৌ মাছ আছিলে ৰৌ মাছ আৰু সৰু সৰু কিবা মাছ আছিলে তুমি কিহেৰে খাইছিলা
মই আজি দালি আৰু ভাজি দি খাইছিলোঁ।
উম। বাকী অ কিনি আনিছিলে বাকী তোমালোকৰ ঘৰত সকলোৱে ভালেহে ন?
হয় ভালেই তোমালোকৰ ভাল নে?
অ আমাৰ চবৰ ভালেই
ইচে
তুমি তোমালোকৰতো স্কুল বন্ধ দিয়া নাই এতিয়াও ন
উম বন্ধ দিয়া নাই দিব দুই এদিনত
অ আজি স্কুল গৈছিলা
হয় গৈছিলো তোমালোকৰ বন্ধ দিলে
আমাৰ দিছেই আমাৰতো এক তাৰিখৰ পৰা বন্ধ চলি আছে এতিয়া আমাৰ এক একত্ৰিশলৈকে বন্ধ আছে তাৰপিছত এক তাৰিখৰ পৰা আকৌ নতুনকে খোলা হ'ব
অ একমাহ পুৰা ঘৰতে থাকিবা নে ফুৰিব যাবা
নাই নাই একমাহ ঘৰতে আছো যিহে গৰম ইমান গৰমত ক'ত যাব
তাকে বহুত গৰম দিছে
অ যোনটো পতককে ইমান গৰম দি দিছে বৰষুণ কেতিয়াবা বৰষুণ আহে কিন্তু আহিলে কি হ'ব ৰাতি ৰাতি বৰষুণ আহে দিনত চব ইমান ৰ'দ দিছে উলাবই কৰোণা বাই
আজি ৰাতিপুৱা বৰষুণ দিছিলে আমাৰ ফালে তোমাৰলোকৰ ফালে
আমাৰ ফালে বৰষুণ আহিছিলে অলপ অলপ আহিছিলে কিন্তু গৰমতো পুৰা আছে ৰ'দ বাৰু আজি ৰদ টো ইমান কম কিন্তু গৰমটো আছে বতাহ নাই যে সেইকাৰণে এতিয়া মই সেইটো কাৰণে ইমান গৰম সেইটো কাৰণে মই এতিয়া গছৰ তলত বহি আছো
উম ঠিকে আছে আৰু আমাৰ ঘৰতো মানে বহুত গৰম ৰ'দ ৰ'দ নাই হ'লেও গৰম মই শুই আছো এনেই ঘৰতে আজি কৰবাত যাবা
আজি নাযাও চাগে কতনো যাম
তাকে ইমান গৰমত যাবও মন নাযায়
উম স্কুলত কেইটাত যোৱা তুমি
মই স্কুলত আঠটা বজাত আঠটা আঠটা ত্ৰিশ সাততা বিশ এনেকে ধৰ
অ আৰু স্কুল ছুটী হয় কেইটাত
স্কুল ছুটী দুটাত
উম আও ঘৰত আহোতে আহোতে কিমান টাইম লাগি যায় তোমাৰ
আহোতে ঘৰত আহোতে ধৰা কেতিয়াবা দহ মিনিট কে কতিয়াবা পোন্ধৰ মিনিট এনেকা ধৰা আঢ়ৈটাৰ ভিতৰত আহি পাই যাও
মানে আহোতে আহোতে ঘৰত তোমাৰ আঢ়ৈটা বাজি যায়
হয়
টমটম ধৰা লাগে ন মই টমটমতো অহাযোৱা কৰো যে টম টম লগে লগে পালেতো সোনকালে আহি যাওঁ যদি ৰখি থাকিব লাগে অলপ দেৰি হয়
উ আৰু আহি কিনে লগে লগে কিবা খোৱা নে বেলেগ কিবা কাম চাম কৰা নে কি কৰা
না আহি কিনে তোমাৰ ধৰা আহ ফ্ৰেছ-ট্ৰেছ হৈ লৈ হাতমুখ চাতমুখ ধুই। অলপ পাঁচ দশ মিনিট জিৰাই লওঁ।
উম
পিছত খাও লগে লগে খাব মন নাযায় পাঁচ দশ মিনিট ৰেষ্ট লওঁ পিছত খাওঁ।
অ অ অ, এনেকে অলপ ৰেষ্ট-টেষ্ট লৈ কেনে ইমান গৰমত তুমি আহি কেনে লগে লগে কিবা খালেও তোমাৰ অসুখ হৈ যাব পাৰে সেইকাৰণে অলপ ফেনৰ তলত ৰেষ্ট-টেষ্ট লৈ কিনে তাৰপিছত জিৰণি লৈ তাৰ পিছত খাব লাগে।
হয় তেনেকেই খাওক তুমি কেইটাত ভাত খোৱা দুপৰীয়া।
মইতো দুটা বজাতে খাও মইতো ঘৰতে থাকো না এতিয়া স্কুল-কলেজ চব বন্ধ দিছে গৰমৰ বন্ধ চলি আছে ঘৰত কাম-বনও নাই সেইকাৰণে মই টাইমটো টাইম খাওঁ কেনে। আৰু বেলেগ কাম-চাম কৰো।
ভাল দে।
আৰু আবেলিৰ টাইমত কি কৰা এনেই।
আবেলি টাইমত ধৰা আহ্ আগতে টিউচন কৰাইছি ছিলো কিন্তু এতিয়া টিউচন নকৰাও এইটো মাহ মানে বন্ধ দিছো জুলাই মাহটো। এতিয়া আবেলিত টাইমত ধৰা বাহিৰা কিতাপ-চিতাপ পঢ়ো বা কিবা কাম থাকিলে কাম কৰো।
হয়।
নহলে এনেই শুই শুই অলপ ৰিলস চাও। তুমি কি কৰা?
মোৰতো এতিয়া কাম ফ কাম থাকিলেও মই কাম-চাম যদি থাকিলে সেইবোৰ মানে মই ৰা ৰাতিপুৱাতে কৰি দিওঁ ৰাতিপুৱা কৰিলে তেতিয়া পিছবাৰে একো কাম-চাম নাথাকে তেতিয়া অলপ ফুৰিবলৈ চেণ্টাৰ-টেণ্টাৰ যাওঁ নহ'লে কিবা। বেলেগ কিবা এটা কৰি থাকো মোবাইল-চোবাইল চাই থাকো কেতিয়াবা। কেতিয়াবা শুই টোপনি যাওঁ মানে কিবা এটা কৰি থাকো আৰু
উম তোমালোকৰ চেণ্টাৰ কি ঘৰৰ পৰা ওচৰতে এনে দূৰ অলপ।
চেণ্টাৰ ইমান ওচৰতে নহয় মানে ধৰা দুই, দুই-তিনি কিলোমিটাৰ।
ইমান দূৰতো নহয় ইমান ওচৰতো নহয়। এ এ
চেণ্টাৰত কিহেৰে যোৱা?
চেণ্টাৰত যাও মানে এ কাৰোবাৰ লগত গুচি যাও নহলে টমটম। নহ'লে চাইকেল কিবা কিবি থাকেই নহ'লে গাড়ী।
সদায় যোৱা।
সদায় নাযাও কাম-চাম থাকিলে তেতিয়া যাওঁ।
উম হু। আজি কেতিয়া যাবা?
আজি নাযাও চাগে আজি গৰমটো বহুত দি দিছে না এইটো গৰমত নোলাও চাগে আজি।
ৰাতি ভাত কেইটাত খোৱা?
ৰাতি ভাত খাও মই তোমাৰ হেৰি নটা মানত খাই দিওঁ। নটাত খাই কেনে ধৰা অলপ ৰেষ্ট-টেষ্ট লও। তাৰপিছত বিচনা পাৰি-চাৰি শুৱতে শুৱতে ধৰা দশটা বাজি যায় আৰু অলপ মোবাইলটো চাওঁ টোপনি যাওঁতে যাওঁতে ধৰা এঘাৰটা সাৰে এঘাৰটা তাৰমানে নাই আৰু তুমি।
অ উঠ। আছে নেকি। তুমি সন্ধিয়া টাইমত চাহ খোৱা।
সন্ধিয়া টাইমত আগতে চাহ খাইছিলো এতিয়া মানে গৰম পুৰা গৰম দিছে না, এতিয়া চাহ নাখাওঁ এতিয়া কিবা ঠাণ্ডা ঠাণ্ডা বা কিবা স্ত্ৰিং টেস্ত্ৰিং সেইবিলাক খাই দিওঁ।
হয়।
আৰু তুমি কি কৰা সন্ধিয়া?
মই সন্ধিয়া টাইমত ধৰা উ উ, প্ৰথমতে অলপ চাহ চাহ পাই এতিয়া গুব বেছি গৰম থাকিলে চাহ নাখাওঁ নহলে খাওঁ। কিবা খাই লওঁ ঠাণ্ডা বাছ। চিপচ কিবা খাই পিছত অলপ পঢ়িব বহোঁ।
অঁ অ।
তাৰপিছত কাম চাম অলপ কাম চাম থাকিলে কাম চাম কৰোঁ। সেনেকে আৰু অলপ চলপ মোবাইল টিপ মোবাইলো টিপো
তেনেকুৱা আৰু
অহ, ৰাতি কেইটাত শুৱা?
ৰাতি এনে ভাতটো খাওঁ দছটা বজাত। দছটা বা দছ পাঁচ দছ মিনিট আগত, তেনেকা টাইমত। খাই পিছত, টোপনি যাওঁতে যাওঁতে এঘাৰটা বাজি যায়। মানে খাই পাঁচ দহ মিনিট, পোন্ধৰ মিনিট ৰেষ্ট লওঁ। বহি থাকো বা অলপ খোজ কাঢ়োঁ। পিছত শুওঁ, শুই কিনে লগে লগে টোপনি নাহে, অলপ ৰিল চাওঁ। নহলে এনেই মোবাইলটো অলপ চিৰিয়েল চাওঁ। মোবাইলটো অলপ টিপি থাকোঁ।
হয়।
পিছত ধৰা টোপনি যাওঁতে যাওঁতে এঘাৰটা বাজিয়ে যায়।
অহ, তাৰপাছত ৰাতিপুৱা উঠা কেইটাত?
ৰাতিপুৱা মই উঠো, উঠা অলপ দেৰি হৈ যায়, সাতটা বাজি যায়।
উম।
তুমি কেইটাত উঠা?
মই তেনেকাই। সাতটা, চাৰে ছটা, চাৰে সাতটা। তেনেকোৱা টাইমতে উঠো।
উঠি কি কৰা?
উঠি ধৰা এই, মাছ মাছ, ফিচাৰী আছে আমাৰ, ফিচাৰীত মাছৰ দানা খানা দিওঁ। ব্ৰাছ কৰোঁ, মুখ ধোওঁ, তাৰপিছত অ মই নাস্তা খাওঁ, নাস্তা খাই কিনে অলপ মোবাইলটো চাওঁ। মোবাইলটো চাই কিনে কিবা কাম চাম যদি থাকে সেইবোৰ কৰোঁ, নহলে কৰবাত যাওঁ, নহলে বেলেগ কিবা কিবি ঘৰতে কৰি থাকোঁ।
উম। এই আছে, সদায় কি একে টাইমতে উঠা?
একে টাইমতে। ধৰা আধা ঘণ্টা ইফাল সিফাল হয় আৰু নহলে একে টাইমতে উঠো।
অহ, এতিয়াতো কলেজো নাই, পঢ়িবও নালাগে। একজামো শেষ হৈ গৈছে না, এতিয়াতো একজামো শেষ। পঢ়িবও নালাগে। এনে যেতিয়া কলেজ থাকে, তেতিয়া কেইটাত উঠা?
হে?
যেতিয়া কলেজ থা খোলা থাকে, তেতিয়া কেইটাত উঠা?
অ খোলা থাকিলে ধৰা উঠো, ছয়টা মানত উঠো। ছটা, চাৰে ছটা
অ, উঠি কি ৰাতিপুৱা পঢ়িব বহা?
নহয় উঠি, গা চা, গা পা ধুব লাগে, ধুই কেনে আকৌ ৰেদি হব লাগে। নাচতা চাচতা খাব লাগে। কলেজ যাওঁতে টাইম লাগি যায়। সেইকাৰনে অলপ জল্দি উঠিব লাগে।
হয়। কলেজতটো আঠটাতে যোৱা নহ
অ আঠটা চাৰে আঠটা তেনেকুৱা টাইমতে যাও আৰু কেতিয়াবা কেতিয়াবা অলপ দেৰিকে এঘাৰটা দহটা এঘাৰটাতো যাওঁ।
ক্লাছ যেতিয়া থাকে তেতিয়া
অ পাক যেতিয়া থাকে সেইটো টাইম হিচাপে যাওঁ।
আহা কেইটাত? আহা কেইটা বজাত?
হা
কলেজৰ পৰা আহা কেইটা বজাত?
আহো তোমাৰ, এইটো মানে কোনো ঠিক নাই। কেতিয়াবা বাৰটাত আহি যাওঁ, কেতিয়াবা দুটা টা কেতিয়াবা তিনিটা, কেতিয়াবা দেৰটা, সেইটো কোনো হিচাপ নাই।
হ'ব ঠিক আছে, পিছত কথা পাতিম।
অ ঠিক আছে, হব।